হেল্ল', কোৱা অহ কোৱা কৈ আছিলা কিবা।
কিবা এটা কৈ আছিলো মই তুমি মনত পেলাই দিয়াচোন কি কৈ আছিলো।
তুমি পাহৰি বুলি ক'লে মানে মই পাহৰি গলো এতিয়া কিয় নাজানো।
মানে কথাটো অথনি ফ্লোৱতে গৈ আছিল যে মই গৈছিলো। এতিয়া মানে ঘপকে ৰখি গ'ল যে পাহৰি গলো।
তাকে চুটি কাপোৰ পিন্ধালৈয়ে কৈ আছিলা কিন্তু পাহৰি গলো কি কৈ আছিলা।
এতিয়া মানে এতিয়া ম তুমি এতিয়া মই টাউনতে চাবা একদম তোমাৰ ঠাণ্ডা তাত ঠাণ্ডা দিনত ল'ৰাবিলাকে একদম ঠাণ্ডাত কঁপি, কঁপি জেকেট জোতাে মো একে জিনচ মোজা পিন্ধি থাকিব অ', ছোৱালী মানে হাফ পেণ্ট পিন্ধি ঘূৰি ফুুৰে ভাই ঠাণ্ডা লাগে নালাগে বুজি বুজি নাপাও, সেইটো সেই সেইটো সময় ন সেইটো সময়তো তহঁতে কাপোৰটো পিন গৰম দিনত মানি মানিব পাৰি গৰম লাগে হাফ- পেণ্ট পিন্ধিছো। ঠাণ্ডা দিনতো পিন্ধিব পাৰ
নাই সেই যোনবিলাক ছোৱালী তেনেকুৱা ন মানিছো তহন্তে জিনচৰ পেণ্ট পিন, দীঘল পেণ্ট পিন বা ওপত পাতলা জেকেত এটা লগা তেতিয়াও বেলেগ কথা। কিন্তু কিছুমান ছোৱালী এনেকুৱাও হৈছে হম- হম কোৱা।
সেইটো ঠাণ্ডা দিনতো আকৌ কেনেক তুমি পাৰি নেকি ইমান হাপপেণ্ট পিন্ধি ঘূৰি ফুৰিবলৈ।
সিহঁতক এটেনশ্যন লাগে।
সেইটোৱে মানে কি জানা এতিয়া চব ছোৱালী বেয়া নহয়, চব ল'ৰা বেয়া নহয়। চব ছোৱালী ভাল নহয়, চব লৰা ভাল নহয়। তেনেকুৱা মানে চবতে ভাল, বেয়া চবতে আছে।
কিছুমান এনেকুৱা বেয়া ল'ৰা -ছোৱালীৰ কাৰণে ন ভাল -ভাল ছোৱালী কিছুমান বা ল'ৰা কিছুমানো বেয়া হয়।
একেই সেইটো একেই। এতিয়া - এতিয়া এটা কথা কওঁ এতিয়া ল'ৰাবিলাকৰ গাত কিছুমান দুখ আছে। ৰাস্তা ঘাটে যদি অকলে ছোৱালীজনী পায় ছোৱালীজনীক জোকাই কিবা- কিবি কৰে। যদি নোজোকাও হেঁতেন আজ এতিয়া ৰাতিও এটা বজা, বাৰটা বজাত ছোৱালীজনী অকলে ঘূৰিব পাৰিলেহেঁতেন নোৱাৰি কাম আমাৰ ল'ৰা বিলাকৰ অসভ্যালী উৎপাতৰ কাৰণে।
কিন্তু আকৌ চান্স পাই গৈ কিছুমান এইবিলাক ছোৱালীৰ কাৰণে।
সেইটোৱে ছোৱালীও বেয়া, ল'ৰাও বেয়া যে এইকাৰণে।
এতিয়া যোনবিলাক ছোৱালী চোৱা আৰু ঠাণ্ডা দিনত হওক হা এনেকে চুটি- চুটি কাপোৰ পিন্ধি ফুৰে বা গৰম দিনত মানিছো গৰম দিনত তই চুটি কাপোৰ পিন্ধিছ। অলপমান
অকমান মানে সামান্য ওচৰতে ৰাখিব লাগে আৰু বোলে চব গোটেই জেগাত য'ত বোলে লেডিজ তেতিয়া কথা নাই য'ত বোলে ধৰা ল'ৰা মানুহ ম টাউনৰ দ্বাৰা হেৰি কৰি থাকে সেইবিলাক যাত অকমান হেই কৰিলে ভাল আৰু।
এতিয়া যদি তুমি এতিয়া কথাটো কৈছো তুমি যদি সেইজনী ছোৱালীক এতিয়া জোকাই দিলা হা
উম,
পিছত তাই এনেকুৱা কব তই মোক জোকাইছ, অমুক কৰিছ আৰে ভুল তোৰে আছে তইনু ইতো কিয় কাপোৰ পিন্ধিছ। অ পাৰিলে তোমাৰ ওপৰত কেছেই দি দিব ই মোৰ লগত এনেকুৱা কৰিছে বুলি।
উম, আমি এটিয়া মানে ইহঁ- ইহঁতৰ মানে এটেনচন স্বীকাৰ কৰে আৰু
উম - উম আকৌ যদি তুমি জোকাইও দিয়া ন তেতিয়া আকৌ বেয়াও পাই।
এই কিছুমানে আকৌ ভালো পায় দেখ
অ', কিছুমান গুৱাহাটীত পাবা এইখিনি ভাল পোৱা দেই।
উম, এই ঢেৰ আছে। জীৱ- জীৱ মানে ভাগ ধেৰটো, ঈশ্বৰে শ্ৰজিয়ে পঠাইছে। তেওঁ জীৱৰ ভাগ আৰু।
মই চোৱা মইও ছোৱালী হয়, কোৱা?
উম, এয়া যে এয়া তোমাৰ মানে কেতিয়াও ঠিক নহয় তেনেকে আৰু এতিয়া ঈশ্বৰে তেনেকে চজি পেলাই পঠিয়াইছে। চবৰে চিন্তাধাৰা বেলেগ। চবৰে নিজা -নিজা মন মগজু আছে গতিকে এইটো কেতিয়াও ঠিক নহয়। এটো এতিয়া -এতিয়া তুমি যেনেকে ভাবি আছা যে এনেকৈ যদি সন্মান সহকাৰে মই কাপোৰ এযোৰ পিন্ধোঁ বা মই ওলাই যাওঁ নিজৰে ভাল লাগিব কিবা-কিবি। কিছুমান ছোৱালী আছে নাই মই এনেকে পিন্ধিম চবেই মোৰ দেখক। মোৰ মোক চবে এটেনচন দিয়ক। তেনেকুৱা চবেই কিছুমানে ভাবে এই তেনেকুৱা বহুত আছে ন তেনেকুৱা। আকৌ কিছুমান ল'ৰা আছে তোমাৰ ধৰা তেনেকুৱা টাইপৰ ছোৱালী বিচাৰি ফুৰে, কিছুমান ল'ৰা আছে নাই খুব ভাল মানে হেৰি পিন্ধা ভাল মানে হেৰি থ মানে হেৰি হোৱা ছোৱালীজনী বিচাৰি ফুৰে। মানে চবৰে ভাগ ভাগ আছে ন। এতিয়া চবৰে নিজে নিজে চইজ কি ক'বা আৰু কোৱা।
এইটো হ'লেও মানে ছোৱালী মানুহে এটা নিজৰ লিমিট ৰাখিব লাগে আৰু ল'ৰাও এটা নিজৰ লিমিট ৰাখ
অ সেইটো হয় চো মানে দুইটা প্ৰজাতিয়ে বেয়া অ।
ঠিক। এতিয়া বিশ্বাস কৰিবা মই চব নকওঁ। মই
উম।
ক্ৰপ টপ এটা পিন্ধিবলৈকো যে মই ভাবো দছ বাৰ যে এইটো ভাল হ'ব নে নাই বাহিৰলে গ'লে? মই ছোছাইটিৰ কথা নাভাবো ছোছা যেতিয়াই যি ক'বা ছছাইটিয়ে মোক নাই খুৱা চ' মই ইমান গুৰুত কিন্তু বাট নিজৰ এটা ইমেজ আছে কাৰণ মোৰ মা-দেউতা ইমেজ আছে ন, ট মোক ঘৰ যে যি তি কাপোৰ পিন্ধি গৈছে। মোক দিছে যে তই ক্ৰপটপ পিন্ধ। এনেকুৱা নহয় যে কেব হাই লেভেলৰ ক্ৰপটপ যিবিলাক যে কিছুমান যে ছোৱালীয়ে পিন্ধে যে একে ৰাস্তাই-ঘাটে যে ওলায়।
অ সেইটো নহয়। এতিয়া তুমি গৰম দিন বুলি পিন্ধিব পাৰা হাফ পেণ্ট এটা একো ডাঙৰ কথা নহয়। কিছুমান মানে অকমান মানে ধৰ বেছিয়ে চু-চু-চুটি হয়গে আৰু মানে কি ক'ব আৰু ন।
বা বিশ্বাস কৰিবা মই আজিলৈকে সৰু পা ডাঙৰলে ফ্লেক্স মাৰা নাই বাট ষ্টীল মই তোমাৰ আজিলৈকে টাউনখন, মই ক্ৰপটপ পিন্ধিছোঁ পেট ওলোৱা নহয়। ক্ৰপটপ পিন্ধিছো মানে তেনেকুৱা নহয়, পুৰা এটা নিজৰ লিমিটৰ লৈকে। কিন্তু মই কাৰ্ট চ মানে চৰটছকাৰ্ট বেছি আৰু হাফ পেণ্ট নাই পিন্ধা।
তুমি যে এইখিনি কথা যে কৈ আছা যে, তোমাক ঘৰত এতিয়া তেনেকুৱা সংস্কাৰ দিছে কাৰণে তুমি এইখিনি কথা ক'ব পাৰিছা বা তুমি পিন্ধি নোযোৱা। এইখন এইটো মানে ঘৰৰ পৰিৱেশৰ ওপৰতো কথা আছে। মাক-বাপেকৰ ওপৰতো কথা আছে। বাপেকে একো নকয়, কিন্তু কে কিন্তু মানে সেইটোৱে বাপেকে একো নকয় কিন্তু মাকেতো জানে ন' ছোৱালীজনী কি কাপোৰ পিন্ধাটো ভাল কি -কি কাপোৰ পিন্ধাটো উচিত। নহয় এনে জাষ্ট কথাটো কৈছো মই এতিয়া- এতিয়া তোমাক ঘৰত এতিয়া তোমাৰ এইটো পৰিৱেশ দিছে কাৰণেহে তুমি আজি এইবিলাক পিন্ধিব লাজ কৰা বেয়া পোৱা এইখন ঘৰত আছে মানে একোৱেই নকয় তই যি কৰ। সেই তেনেকুৱা কথা আছে ঘৰৰ পৰি- পৰিৱেশ ভাল হলে ভাল হ'ব বেয়া হলে বেয়া হ'ব পোৱালি।
হেইকে মই এইটোও নকওঁ যে মই নিপিন্ধো মানে কেনেকুৱা অলপ চুটি পিন্ধো ক্ৰপটপ এনেকুৱাকে কিছুমানে যে পুৰা বেছিয়ে চুটি তেনেকুৱা নহয় কিছুমান মানে আধা- আধা পিন্ধো। বাৰ মানে সেইটো ওলাই যোৱা আগতে মই দছ বাৰ
এতিয়া এত ন' এতিয়া তুমি আমাৰ যুগৰ লগত খাপ খোৱাকে তুমি পিন্ধিবও লাগিব তুমি হ'ল বুলি এতিয়া -এতিয়া তুমি যে এই পাঠানি কুৰ্তা টাইব তুমি এতিয়া পিন্ধি যাব নোৱাৰা আজিৰ যুগত।
সেই মানুহ আৰু হাঁহিবলে নিদু।
ন'সেইটোৱে কৈছোঁ মানে আ -আজিৰ যোগ -যোগ অনুযায়ী তুমি পিন্ধিব লাগিব তুমি যোগ অনুযায়ী তুমি খাপ খাব লাগিব। নাই অল বুলি অভাৰটো নহয় আৰু যোনটো জোখৰটো যোনটো লাগে তুমি কমফৰ্ট। ভালকে থাকিলেই হ'ল একোটো ডাঙৰ কথা নহয়।
সেইটোৱে আৰু আজিকালি চলি চাবাচোন মানে ধৰি থৈ দিয়া ওঠৰ বছৰ বা সোতৰ বছৰ হৈ গ'ল মানে আৰু ডাঙৰ। হেন্ততে গুৱাহাটীত গৈ ৰাতি ঘূৰিব পাৰে।
এই সেইবিলাক কি ক'বা আৰু।
বিশ্বাস কৰিবা মোৰ লগৰজনীয়ে আছিলে হা একেলগে পঢ়িছিলোঁ দেন আমাৰতো নাইনটিন -নাইনটিন হ'ল ন দুজনী সমান এইজ এন তাই মোক ক'লে যে তই আমি ক'ত গুৱাহাটী যাম ব'লা বোলো নাইট দিম দিন ৰাতি এনেকে মোৰ বইফেনদ তাত থাকিবা এনেকে- তেনেকে তোমাও উম, আছে যদি থাকিবা তেনেকে মই কৈছো ভাই মোৰ তেজ পোৰা টাউনখনতে ঘূৰিব নিদিয়ে ভালকে চত টা আগত কেতিয়াবা বা কেতিয়াবা দেৰি হয় যদিও চাৰে ছটা মেক্সিমাম চাৰে ছটা বা ছটা। কিমানটো লগে অ, তুমি মোক গুৱাহাটী লগ ধৰিছা?
হম।
এ মোক কৈছে নাইট আউট দিম মই চোন ভাই গুৱাহাটীত কৈছে মোক দেখোন যাব দিয়ে মইতো ৰাতি- দিন ঘূৰিয়ে থাকো বাত তে আপদাউন অকলেই কৰো মই বুলো সময় নোৱাৰিম মই কৈছো মই নোৱাৰিম তুমিয়ে যোৱা মই গুৱাহাটী চহৰত গৈ পেলাই মোৰ ফেমাচ হবলৈ মন নাই এতিয়া এইটো বয়সত।
মানে মোৰ মানে মোৰ মানে কি জানা এটা কথা ভাল লাগিলে ঊনৈছ বছৰ বয়সতো যে তুমি ইমান ভালকে চিন্তাধাৰা কৰিব পাৰিছা সেইটো কাৰণে ভাল লাগিছে দেই।
কাৰণ ঘৰৰ এজনী ছোৱালী চ' মই যদি এতিয়া মোৰ ইমেজ যদি গাঁৱত বেয়া কৰি দিও মোৰ মা নাম আছে মোৰ মা- দেউতা
মানে মোৰ মানে ভ -ভাল হৈছে তোমাৰ কথাবিলাক শুনি। এ তুমি ধৰা ইমান ভালকে চিন্তাধাৰা দলৈকে চিন্তাধাৰা কৰিব পাৰা মানে তোমাৰ বয়সত ছোৱালীজনীয়ে এক মানে চিন্তা নকৰে নহ এইবিলাক কথা।
মই এতিয়া একজামত লগৰজনীকে দিছো গুৱাহাটী লগ ধৰিছে ভাবা মই কেনেকে যাম কোৱা?
সেই
মই কৈ দিলো তাৰপাছত ঘৰত মানে উপায় নোহাৱাত মই ক'লো যেনে এনেকে কৰিছে তাৰছত তাৰ লগত মই কন্তেকবন বন্ধ কৰি দিলে আৰু মানে গম পালেও মানে গাঁৱৰ মানুহে যেতিয়া মানে মানে গাঁওৰ মানুহে ফোন কৰিছিলে যে তোমাৰ ছোৱালী কি এই লগত থাকে নেকি মানে মই মাক চিনি ন সেনেকা গাঁৱৰ মানুহে অলপ টাউনৰ চাইডে তেনেকে কথাবোৰ কিছুমান ক'লে সেইকাৰণে মায়ে মানে তোৰ পৰা লগ এৰাই দিলে মোক কাছটোক
মানে ভাল নহয় ছোৱালী জনী অকণ চঞ্চল চাগে।
উ মাক মাকো মানে তেনেকুৱা।
অ।
চ' মানে মানে ছোৱালী বদনাম গাব নাযাওঁ।
বদনাম গোৱাটো বেয়া কথা।
কিন্তু মোৰ লগত তাই কি কৰিলে সেইটোৱে মোৰ বদনাম গাইছে এনেই মই নাযাওঁ বুলি কওতে মইয়ে বদনাম গাইছে।
সিহঁতৰ মানে সেইটো পৰিৱেশ আৰু ধৰা। বিন্দাছ ওলাই যা, ওলাই ফুৰ, একো নাই আৰু তেনেকুৱা টাইপ আৰু সিহঁতৰ। এতিয়া চবকে চবৰে নহয় নহয়।
সেই তাই তোমাৰ মাকক ৰেচপেক্ট নিদিয়ে, ‌ মানে মই নিজে শুনিছো তাই লেংগুৱেজ। যোনটো মানে ভাষা। মাকৰ ওপৰত আমি তুমি, এতিয়া মাক তুমি তোৰ বুলি কব পাৰিবা।
নোৱাৰো তেতিয়াকে
খঙতে কেতিয়াবা কওঁ যে তুমি বেছি কৰা আমুক, তামুক এনেকে চিঞৰি দিও কিন্তু তুমি মাক এটা শ্লেং যোনটো এটা শ্লেং ৱৰ্ড
এই শ্লেং, শ্লেং ইউজ কৰি তুমি কব নোৱাৰা নহয় এইটো আৰু যদি যদি যদি কৈছে আৰু তেনেহ'লে মানে তোমাৰো তোমাৰ একো নহয় কিন্তু তোমাক হাও লাগিব আৰু
হাও মোৰ মই যে মই যে কেতিয়াবা খঙতে বকো মানে খং উঠি জানো কোনোবা সময়ত প্ৰেছাৰ হাই উঠি যায়। কিন্তু এনেকুৱা লেতৰা শ্লেং ৱৰ্ড ইউজ কৰে। মই ভগৱান কৈছো শপত মোক দেউতাই জিন্দা নথব।
এই আজিলৈকে এনেকে শ্লেং কৰি পেলাই ঘৰ, মাকঘৰ লগ লগৰত কৰি পোৱা নাই দেই। আমাৰ সেইটো পৰিৱেশে নাই, মাৰা মাৰি লাগিব।
তাই কিন্তু বহুত লছতেৰাকে কয় মাকক বিশ্বাস কৰিবা। মই যেতিয়া শুনিছো ন' মোৰ বোলো তাইক কৈছো দে ভাই তুমি তেনেকৈ নকবা মাক। সেইটো ইমান বেয়াকে কোৱা নাই কৈছে মোক কও বোলে মাক, মোক খং উঠিলে মই মানুহ চিনি নাপাওঁ। বোলো খং উঠিলে মানুহ চিনি নোপোৱা নহয়। মা হয় ৰেচপেক্ট দিবা বোলো।
নহয় এতিয়া একো নকয় মাকে। গীয়েকৰ ঘৰত গৈ লৈ আহিলে পোক মাৰি দিব।
এই ল'ৰাটোৱ একেই তাইৰ তলতে থাকে।
অ'।
কিন্তু মাকে ইমান পচন্দ নকৰে তাইক।
কেনেকৈ কৰিব এনেকুৱা হ'লে
সেইটোয়ে মই বুজাইছো বোলো ভাল হোৱা মইতো ভালটোৱে বুজাম ন মইতো হয় ন' তাই দুশ্মনীৰ পৰা বেয়াতটো বুজাম মই নকওঁ যে মই তাইক কৈছো মই ভাল নহয়।
কাৰণ সিহঁতে লাইভ সিহঁতৰ কথা সিহঁতে খাব সিহঁতে থাকিব তাত তোমাৰ একোৱাহে নাযায়।
সেইটোৱেটো মোক এতিয়া চাও, মই নকও যে মই বহুতত ভাল, বেয়া মই আছো মই নকও। মই কাজিয়া পেচাল কৰো তোমাৰ ঘুুৰো ফুুৰো কিন্তু এটা লিমিট হিচাপত আৰু নিজৰ জেগা
সেইটোৱে সেইটো লিমিটটো বজাই ৰাখিলে ভাল আৰু
মানে ক'বালৈ গ'লেও দেউতাকটো এতিয়া ক'ব নোৱাৰো মাক কৈ থৈ যাও যে এনেকে যাও, যাওনে মায়ে কৈ যা
এতিয়া ধৰা তুমি ফূৰ্তি কৰা কিবা কৰা একো ডাঙৰ কথা নহয় মানে লিমিটটো বজাই খিনেই হ'ল আৰু সিটো তাতে সেই নাই তুমিতো আৰু লাইভটো এনজয়টো নকৰাকে থাকিব নোৱাৰা। লাইফটো লাইফ এনজয় কৰিবলৈ লাগিব এটা ধৰক মানে সীমা লৈকে সীমাটো চেৰ পেলাব নালাগে আৰু।
সেইতো কিন্তু এটা লিমিটৰ লৈকে এনজয়মেন্ট কৰিব লাগে। মোক যেতিয়া তোমাৰ অকলে এৰি দিয়ে, উম কোৱা।
কোৱা, তুমি কোৱা।
কোৱা কোৱা একো নহয় কোৱা।
মানে ধৰ মাক বাপেকৰ মানে সন্মানটো বচাই ৰাখিব লাগে আৰু সেই কাম কিবা এটা কাম কৰোঁতে সেইটোৱে আৰু।
সেইটোৱেটো এতিয়া তাই ঘূৰি ফুৰে, তাই ভাবে বহুত ভাল লাগে বাট নহয় কোন নালাগে সেইটোত। এইটো জেনেৰেশ্যন ঘূৰে মানুহ, ছোৱালী ইণ্ডিপেণ্ডেন্ট হয়। কিন্তু এইটো ইণ্ডিপেণ্ডেন্ট নহয় যে ৰাতি এটা দুটাত এখন গুৱাহাটী চহৰত ছোৱালী এজনী ল'ৰা কেইটামানৰ লগত ঘুৰি ফুৰে।
মানে ইণ্ডিপেণ্ডেণ্ট ক'ত হব লাগে জানা, তুমি কাইলৈ পৰহীলৈ এটা চাকৰি কৰিছা টকা পইচা তুমি ইণ্ডিপেণ্ডেণ্ট মা দেউতাক তুমি কিবা দিব পাৰিছা বেমাৰে আজাৰে তুমি চিকিৎসা কৰিব পাৰিছা, হাজবে ন্ডৰ ওপৰত তুমি বাৰ্দেন নহয় সেইটো মোৰ মতে ইণ্ডিপেণ্ডেণ্ট। ৰাতি ৰাতি অকলে ঘূৰি ফুৱাটো ইণ্ডিপেণ্ডেণ্ট নুবুজায় তো।
সেইটো ইণ্ডিপেডেণ্ট নোবোজায় সেইটো তাই ইণ্ডিপেণ্ডেন্ট ভাবিছে দেন
সেইটো কি বুজায় জানা, সেইটো এৰাল চিঙা গৰু বুলি বুজায়।
অ সেইটোৱে বুজায় আৰু।
উম মোৰ মতে ইণ্ডিপেণ্ডেণ্ট সেইটোহে দেই।
মোৰ কাৰণেও ইণ্ডিপেণ্ডেণ্ট ইণ্ডিপেণ্ডেন সেইটোৱে মোৰ কাৰণে। চেম নিজে কষ্ট কৰি পইচা ঘটি মা দেউতাক যোনটো মৰ্জি লাগে সেইটো দিব পাৰা মোৰ কাৰণে সেইটো।
সেইটোৱেটো। সেইটো ইণ্ডিপেণ্ডেন্ট ৰাতি এটা বজাত দুটা বজাত ঘুৰি ফুৱাটো সেটো ইণ্ডিপেণ্ডেট নেকি সেইটো হল এৰা চিঙা গৰু।
মই ঘূৰিছো মই ষ্টিল মই তোমাক কৈছো ঘূৰিছো ৰাতিপুৱা মই ঘূৰো নুঘূৰাও নহয় তাতে মই